হেল্ল'?
হেল্ল'?
অ শুনিছো নে?
শুনিছোঁ শুনিছোঁ।
অ হয় হয়।
ভালে আছে আপুনি?
অ আছো বৰ্তমান ভালে আছো।
আৰু অসকবাৰ।
ভালে
অ। বৰ্তমান ক'ত যোৱা নাই মানে ঘুৰবা?
নাই নাই মই যোৱা নাই আপনি গৈছে
নাই মইও আছো বৰ্তমান ৰুমতে আছো। মানে গৰমো অলপ বেছি হৈ আছে না কাৰণে বাহিৰত যোৱাই হোৱা নাই। এনেতো গৈছিলোঁ যোৱা যোৱা মাহত মানে এই শ্বিলঙত গৈছিলোঁ ঘুৰবা অলপ মানে বেছি গৰমৰ কাৰণে অলপ জাগা চাই আহিলোঁ।
হয় হয়।
বুলচট্ৰেক শুনা পাইছা না আপুনি?
হয় হয় পাইছোঁ পাইছোঁ পাইছোঁ।
বু-বুলচট্ৰেগত গৈছিলো মানে অলপ চাই আহিলো। ভালেই জাগাটো, ট্ৰেকিং কৰিব লাগে আৰু মানে একদম অহা টাইমত মানে অলপ কষ্ট হয়। কিন্তু জোগাটো ভাল আৰু মানে ধুনীয়া জেগা তাতে যাইখিনি মানে মাইণ্ডবিলাক অলপ ফ্ৰেছ হয়। অলপ মানে ভাল লাগে আৰু।
উম। নাই-নাই-নাই-নাই যোৱা নাই বাৰু যোৱা হোৱা নাই আৰু।
অ। এনেতো মেঘালয়া গৈছা? অ এজন লগ আছে ছিল অ এজন লগৰ লগত গৈছিলো মই।
হয়-হয়-হয় ট্ৰেকিং কেনেকৈ কৰিব লাগে কৰ' পৰা
ট্ৰেকিংৰো অলপ মানে আধা ঘন্টা, আধা ঘন্টামান কৰিব লাগে ট্ৰেকিং। তাতে মানে অলপ দোকান দোকান-চোকা দোকান আছে। তাতে মানে লাঠি ল'ব লাগে এটা ট্ৰেকিংৰ কাৰণে ল'লে ভাল আৰ। মানে বৰুষুন-চৰষুণ পৰি থাকে না মানে মাজে মাজে
অ অ হয় হয়।
ৰেইনকোট বিলাক মানে থাকিলে ভাল। ৰেইন কোট আৰু ইফালে পানী বিলাক পায় বাৰু ৰাস্তাত মানে দোকান সৰু সৰুকে থাকে।
হম হুম।
ত নিজৰ লগত মানে ৰাখিলে ভাল আৰু।
অ। বৰষুণ পাইছিলে নে? আঁ, অঁ যাওঁতে বৰষুণ পাইছিলেনে?
বৰষুণটো অ--অলপ অলপ। সেনেকাই মানে, ইমান কিবা নহয় আৰু বেছিকৈ নহয়।
অঁ।
হলেও মানে ৰেইনক'ট বা ছাতি থাকিলে ভাল আৰু নিজৰ চেফটিৰ ছেভ কাৰণে। অঁ, অও তাতে যাইপিনি মানে ভাল লাগে আৰু জাগাট্ টো বহুত ধুনীয়া মানে আৰু মিনি চুইজাৰ লেনো মানে কোৱা হয় চাগে এইটো জাগাটো মানে?। অঁ, হয়।
দুজনে ট্ৰেকিং কৰিলে নে আৰু লগৰ আছিলে আৰু?
লগত অঁ, আছিল মানে বহুত। এই ক'ত বা মানে বেলেগ বেলেগ ঠাইৰ পৰা আহে মানে, তাতে গ'লে মানে পুৰা ইফালে ইফালে চিনাকি হৈ যায় মানে হেঁহ্। অহ্, নিজৰ জাগাৰ মানুহ লগ পাব বা ক'ত বা বেলেগৰ ফ্ৰেণ্ড লগ পাব এনেকা। এতিয়া আৰু বৰ্তমান মানে এইটো ঠাইটো ট্ৰেণ্ডিং কিবা হৈ আছে না। চ'ছিয়েল মেডিয়াটো ভাইৰেল হৈ আছে মানুহ তাৰ মানে যায় আৰু তাতে ভিজিট কৰিব।
হয়, চাবলে কি কি আছে বাৰু?
তাতেটো মানে এনেকে নেচাৰ পাহাৰ আছে। পাহাৰ হ'লেও মানে এনেকা গছ-গছনি থাকা এনেকা পাহাৰ কিবা নহয় আৰু।
আমাৰটো
মানে কি ক'ম এইটো মানে ধুনীয়া লাগে আৰু বেলেগ, অঁ।
ঘাঁ-চা আছে আৰু অঁ।
অ। এতিয়াটো মানে পুৰা গ্ৰী গ্ৰীণ এনেকুৱা ভালকে দেখা পাই আৰু।
অঁ।
চিনাৰী মানে ভাল, ফটো- চটো ল'ব মানে ভাল হয়।
অঁ, অঁ।
বহুত দূৰৰ দূৰৰ পৰা আহে মানে বাহিৰৰো বেলেগ ষ্টেটৰ পৰাও আহে। ইফালে আমি মহাৰাষ্ট্ৰ, দিল্লী ইফালে বেলেগ বেলেগ ঠাইৰ পৰা লগ পাইছিলোঁ মানে।
অঁ, ধেই মানুহ আহিছে তেতিয়া হ'লে দূৰৰ পৰা।
কেতিয়াবা যাবি মানে টাইম পালে ভাল মানে।
যাব লাগিব। শ্বিলং যাম বুলি ভাবি আছো কিন্তু এতিয়া শ্বিলঙত কি বুলি কম বৰষুণ গোটেই বৰষুণ দি আছে। লেণ্ডশ্লাইড অঁ, লেণ্ডশ্লাইড হৈছে। গোটেই বেছি বৰষুণ দিলে আৰু
ইতিয়া উম, জুলাই আগষ্ট ইয়াত অলপ বেছিকৈ আহে বৰষুণ।
অঁ, অঁ
বেছিকৈ হয়।
অঁ, বাইক লৈ গৈছিলে নে গাড়ীত গৈছিলে?
বাইকতে, বাইকতে গৈছিলোঁ। বাইকত মানে ভাল কিন্তু ৰেনকট এইবিলাক থাকিব লাগে আৰু।
হয় হয়।
তাতেটো মানে কাৰ নিলিঅ মানে অলপ দূৰতে ৰাখিব লাগে।
দূৰত ৰাখিব লাগে।
অ', ৰাস্তাৰ কাৰণে মানে অ', অ' বাইকটো ওচৰত যায়। পাৰ্কিং আছে তাতে হলিঅ'।
ভালে, গাড়ীত গ'লে চাগে খৰছ বেছি হ'ব, উম, উম। গাড়ীত গ'লে কিমান খৰছ হ'ব আপোনাৰ কিমান খৰচ হ'লে?
অ', আমাৰ বাজেটো ইমান বেছি নাছিল অলপ কমেই আছিল মানে বাজেট।
অ'।
বাজেট কমে আছিল, তেনেকাই মানে পাঁচ হাজাৰ মান মাজত মানে দুজন মিলি তেল আৰু খোৱা লোৱা ফালে আৰু টিকেট লোৱা হয় তাতে, টিকেটটো আৰ আৰু অনলাইন আৰু অফলাইন আছে, কিন্তু মানে অনলাইনটো কম হয় তাতে।
অ'।
নেটটো পাই বাৰু মানে অ', কিছুমান কিন্তু অলপ প্ৰব্লেম হয় জিঅ' বিলাক অলপ প্ৰব্লেম হয় ছাগে। এয়াৰটেল বা বাকী চিম বিলাক ভালে হয়। অনলাইন দিলে মানে এশ টকাত হয়। এশ টকাত হয়, কিন্তু অফলাইন দিলে মানে কেচ টাকা দিলে বেছি মানে।
বেছি লয় অ', অনলাইনতহে বেছি লয় এনে বেলেগত। অ', গাইদ চাইডটো নাই চাগে?
কেছটো, হা?
গাইড থাকে নেকি? নে গাইডটো নাথাকে চাগে।
নাই গাইড নাথাকে এই ৰাস্তা ৰাস্তা মান মানে ইয়াতে লগ পাই মানে বহুত অহা যোৱা মানে।
অ', অ'।
গম পাই যাই আৰু মানে তাতে অলপ এনেকাই ৰাস্তা বনাই থৈছি মানে। অ', অ', আৰু সৰু সৰু ল'ৰা ছোৱালী থাকে মানে ৰাস্ত তাতে মানে পানী কিবা কিবি চিপচ বস্তু সেনেকা বি বিক্ৰী কৰে আৰু তাতে, অ'। আৰু এফালে মানে পানীৰ দাম বিলাকটো অলপ বেছি হয় তাতে।
অ'।
দশ টাকাটো বিশ টাকা হয়।
অ', অ', বেছি
আৰু অলপ কষ্ট হয় মানে তাতে দোকানবিলাক। এনেকাই আৰু, আৰু আপুনি বৰ্তমানলৈ 'মানে ক'ত ক'ত এনেকা এক্সপ্লেইন্স আছে? ক'ত বা
এতিয়াতো বাৰু তেনেকুৱাতো বাৰু এবাৰ যোৱা হোৱা নাই, বহুত যোৱা বছৰেই যোৱা, তুমজাং যোৱা আৰু। তাৰপিছতো যোৱাই নাই, হয় হয়। তুমজাঙত তেনেকে তুমজাঙত মানে, আধা ঘণ্টাতকে বেছি ট্ৰেক কৰিব লগা হৈ যায় আৰু। প্ৰায় দুই ঘন্টা আঢ়ৈ ঘন্টা মান ট্ৰেক কৰিবই লাগে আৰু।
অ অ। পিছে বহুত। হা।
আপুনি যোৱা জেগাত কেম্প কৰে নে নকৰে? কেম্প আছে ন, অ কেম্প কৰোঁ কেম্পিং অ অ অ। তুমজাং গলেতো এদিন কেম্প কৰিব লগা হৈ যায় আৰু।
অঁ হয়। তাতে তুমজাঙত কেনেকা আছিল এক্সপিৰিয়েঞ্চ মানে।
তাৰ। বেছিয়ে কষ্ট মানে, দুই আঢৈ ঘণ্টা মানে, বেছি হৈ যায় আৰু দুই আঢৈ ঘণ্টা খোজকাঢ়ি থাকো। পাহাৰত।
অঁ, দুই আঢ়াই ঘণ্টা হ'লেতো বহুত হ'ব।
অ, বহুত হৈ যায় আৰু তলত প্ৰায় অহা যোৱা কৰিব লগা হৈ যায়।
হয় হয়।
এদিন ৰেষ্ট কৰিব লগা হৈ যায় কেম কেম্প কৰিব লাগে আৰু এদিন। কেম্পত থাকিব লাগে তাৰপিছত। ৰাতিপুৱাহে চান ৰাইজচো, ছান ৰাইজ চাবলে ভাল আৰু ৰাতিপুৱা ৰাতি। পোৱা ছানৰাইজ আৰু চানছেট আৰু লগতে এই ক্লাউড ক্লাউড দেখা। পোৱা যায় আৰু ওচৰৰ পৰা।
অ অ অ আচ্ছা, আচ্ছা।
বাকীটো টো আৰু এ, ট্ৰেকিঙৰ ওপৰতে ডিপেণ্ড কৰিব, ওপৰত কিমান সোনকালে পাইগৈ।
অঁ অঁ।
তাতো একেটাই আৰু তাতো এশ টকা মান টিকেট লৈ লৈ আৰু। টিকেট কৰি পেলায়।
তাতে, মানে লোকেশচন লগে মানে দোকান এইবিলাকতো আছেচাগে না।
অ তলতো দোকান আছে খোৱা বস্তু তলৰ পৰা লৈ যাব পাৰে কিন্তু তাত মানে। দোকান নাই তেনেকুৱা দোকান নাই আৰু ওপৰত তাৰ ওপৰত মানে ঘৰ। অ মানুহৰ ঘৰতে, মানুহৰ ঘৰৰ পৰা কিনি খাব লগা হয়।
অঁ অঁ তাতে ঘৰ আছে নেকি?
অ ঘৰ আছে ওপৰত ঘৰ আছে, কি মানে মেইন কিবা পিকটোত নাই কিন্তু মানে তলপ। তলত আছে আৰু পিকৰ মানে পিকৰ পৰা বেছি দূৰ নহয় আৰু ঘৰ কেইটা। যাবলে ভাল আৰু তাত ঘৰত থাকিব লাগিব এদিন মান ৰেষ্ট কৰিব লাগিব। তাৰ পিছত আৰু ট্ৰেকিং কৰিলে ভাল আৰু এদিনতো পাৰি বাৰো। ট্ৰেকিং কৰিবলৈ, কিন্তু ভাগৰ লাগে ন বহুত।
অহা যোৱা কষ্ট হ'ব বেছি না।
অ অ এইটো কষ্ট হয়, অ অহা যোৱা কষ্ট হয়।
অহা যোৱা দুই ঘন্টা হ'লে, চাৰি ঘন্টা ট্ৰেকিং কৰাত। টো ইজি নহয়।
ইজি নহয় অ কিছুমানে আকৌ আধাৰ পৰা ঘূৰি আহি যায়। নোৱাৰে কৰিবলৈ ট্ৰেকিং কৰিবলৈ। উম উম।
আৰু
বেছি মানে অলপমান এনাৰ্জি লাগিব বহুত আৰু
হয়। বেলেগ ঠাইত আৰু যোৱা নাই।
অ বেলেগ ঠাইততো যোৱা নাই আৰু ইপিনে আৰু যোৱা হোৱা নাই। শ্বিলংটোতো গৈছিলো তেতিয়া আৰু। শ্বিলং আৰু বহুত দিনতে যোৱা শ্বিলং। পিছত যোৱা হোৱা নাই আৰু।
হয় হয়।
দিয়ক
জাগা মানে জাগা চালে ভাল লাগে, মানে নতুন নতুন নতুন এক্সপৰিয়েঞ্চ বিলাক পায় আৰু মানে ভাল লাগে আৰু মোৰনো। কেতিয়াবা মনবিলাক অলপ ষ্ট্ৰেছ হৈ যায়। বাহিৰত ফুৰিলে অলপ মানে নতুন এক্সপেৰিয়েঞ্চ বিলাক পাওঁ।
হো হো উম উম, হ'ব দিয়ক তেনেহ'লে।
দিয়া ঠিক আছে দিয়া।
অৱ দিয়ক আও।